হেল্ল!
কি কৰি আছে?
শুই আছো।
শুই আছে?
কিয় ফোন কৰিলি এতিয়া? হা
ভাত পানী খালে?
ভাত খালো।
খালে। ঠিকে আছে।
তুমি খালা?
খালো খালো। নহয় কোনেও। নহয় কোনেও। ভালে খালো মইও।
হেল্ল!
কি কৰি আছে পিছে?
টোপনি মাৰি আছো।
টোপনি টোপনি আহে এই দিপৰীয়া
গৰম বহুত গৰম
এই গৰমটো কোনে আহে আপোনাৰ
টোপনি আহা নাই এনেই ৰেষ্ট
কিমান ৰেষ্ট লয় কিমান বিশ্ৰাম লয় আৰু আপুনি অলপ উঠক অলপ আহ দৌৰক খোজ কাঢ়ক তেতিয়া শৰীৰটো ভাল লাগিব
এতিয়া ৰ'দ দি আছে ক'ত খোজকাঢ়িম
কিয় আবেলি হ'ল চোন অলপ ফুৰিব
ৰ'দ কমিলে যাওঁ খোজ কাঢ়িব ৰ'দ কমি
অ শৰীৰটো ভাল নহ'ব নহ'লে নহয় খোজ কাঢ়ি থাকিলে ভাল হ'ব ব্ৰেইন উ মনটো ভাল হয়
সেইটোতো হয় উমহ
আমাৰ গাৰ ছাল তাল ভাল হয় ওজন ঠিক হৈ থাকে খোজ কাঢ়িব লাগে
ৰাতিপুৱা কাটিছোঁ টো মণিয়া ঘত গৈছোঁ এতিয়া আৰু এই ভিনত
আপুনিও যাব নেকি
উম যাম
খোচকাঢ়াটো ভাল বহুত ভাল
ৰাতিপুৱা বেছি ভাল
হা
ৰাতি
ৰাতিপুৱা অ অ ৰাতি ৰাতিপুৱাৰ দৰে নহয় ৰাতিপুৱা দোৰিলে চবতকৈ ভাল আৰু
ভাত কিহে দি খালা
ভাত মই আজি, দালি আলু ভাজি আৰু পাপৰ খাইছোঁ। আপুনি, আপুনি কি দি খালে?
মাছ, ভাত কেৰেলা ভাজা, আলু ভাজা,
মাছ ভাত,
আৰু দালি বত্তা।
ডালি বট্টা, বি বোলো বিৰাট ভাল ভাল খাদ্য খাইছা চোন ন?
বেলা।
আৰু পিছে আপুনি, কি কয়, কোনেও নেযায় নেকি আজি?
কলো। বুজা নাই।
ওলাই যাবা নে নাই?
গধূলিটো যামেই খোজ কাঢ়িব যাম।
যাই যাব বোলোঁ, গলে ক ক'লে যাবা?
নাযাওঁ। আছে, বান্ধৱী আছে।
বান্ধবীয়ে নেক্সট টাইম যাব মানে!
এ ৰাতিপুৱাও যাওঁ। দুজন, উম। এ গধূলিও যাওঁ দুজন, মানে ঘূৰি ফুৰি আহোঁ আৰু।
আপোনালোক দুজনী, আহ ৰাতিপুৱাও যায় আৰু আবেলিও যায়। আৰু ক'ত ক'ত, আৰু ক'ত ক'ত যায়?
ইয়াতে ওচৰতে যাওঁ, ৰাউন দি থাকো।
ওচৰতে,
অ দুই কিলোমিটাৰ মান যাওঁ।
অ, বা দুই কিলোমিটাৰ খোজকাঢ়ে? পাৰি, পাৰে নে আপুনি খোজকাঢ়িব?
ম‌ই খোজ কঢ়িব পাৰোঁ।
মানে ইমান দূৰ, ভৰি নিবিষায়?
নিবিষায়। শৰীৰ যদি আগত, তে কিবা বিষ হৈ থাকে ন, খোজকাঢ়িলে ভালহে পায়।
বা ভাল কথা তেনেহলে ময়ো যাব লাগিব। যাম ৰ। ভাবি আছো যাম যাম কে কিন্তু সময় সুবিধা নিমিলেই, যোৱাই নহয় আৰু।
যাব লাগে, মাইণ্ডটো ফ্ৰেছ হয়।
অ হয় হয়, যাবতো লাগে। যাম বুলিয়ে ভাবো, কিন্তু এলাহও লাগে নহয় আৰু। সোনকালে উঠি, কাপোৰ কানি পিন্ধি।
ফুৰিব গ'লে ত মানে গাটো বহুত পাতলা হয়, যত নটো।
অ অ জানো জানো বহুত ভাল হয় মানে আমাৰ স্বাস্থ্যটো স্বাস্থ্য ত
মনটো মানে বহুত ভাল লাগে উ অকলে যাব নোৱাৰি দুজন বা তিনিজন লগ হৈ গলে ভাল লাগে
অ সেইটো অকলে কিমান চাব
অকলে গ'লে ভাল নালাগে
অকলতে গৈ গৈ আমনিতো লাগে নহয় জানো
উ যাবা কৰিব
যাম যাম যাম মই যাব লাগিবতো এ কামবোৰ থাকে যে কৰোতে কৰোতে সময় কৰ যে গমে নাপাওঁ
আজিকালি মানুহবিলাকে সেই ঘৰতে বহি মোবাইল চাই টাইম পাছ কৰে তটো ওলাই যোৱাতো অলপ কমি গৈছে ৰাতি তি তাত মানুহে নাথাকে
বহুত কমি গৈছে আহ চব মোবাইল এতে বস্ত আৰু আজিকালিতো বজাৰো যাব নালাগে আপুনি ঘৰতে বস্তু ধুনীয়াকে যি লাগে তাকে আনিব
অ সেইটো এটা বজাৰত যোৱা তাই সময় খিনি ঘৰত মোবাইল চাই থাকে ইফালে অনলাইনত বস্তু আনি খায়
অনলাই চব্জ তাব্জি কিনি ন বনাবলৈ
অ চব বস্তু অনলাইনত আনি খায় ইফালে মোবাইল চাই বহি বাগে দি থাক তে
অ একেবাৰে বাগৰি থাকে আৰু উপায় নাই আৰুি যিটো যুগ আছে সেইটো মতে চলিব লাগিব ধৰক দিয়কচোন
উম
আৰু আপুনি কি কৰি আছে আপুনি আহ কি বনাব গধুলি চাহৰ লগত আজি
সেয়ে কিবা এটা বনাই খাম আৰু পকৰী চাকৰি বনাব লাগিব
বা পকৰি বনাব বিৰাট সোৱাদ হয় চাগে অ
পকৰি দি চাহ খাই ভাল লাগে
ভাল লাগে নেকি পকৰি আৰু চাঁ
উম
ভালে আৰু ভাল লাগে যিহেতু
পকৰীত হে দিম নৰসিংহৰ পাত
নৰসিংহ পাতো দিয়ে নেকি আপুনি পকৰীত এ কাম কৰিবচোন
পিয়াজ ধনিয়া
অঁ
গোটেইখিনি দুই এটা পাত শাক শাকৰ পাতো দিব পাৰি
হয় নেকি ম মই আৰু ক'বাত শুনিছো ধুনীয়া দিলে বেছি ভাল
ধনীয়াতটো ভাল এতিয়া যে ধনীয়াৰ সময় নহয় এতিয়া
কি কৈছে
আচল ধনীয়াটোৰ সময় নহয় মানহ ধনীয়া পায় কিন্তু সেইটো ধনীয়া আচল অসমীয়া ধনীয়াটো এতিয়া নাই বৰ্তমান
হয় নেকি তাকে যেতিয়াই
সময় নহয় আৰু
হাঁ
আঁহ আঁহ পুহ মাঘ মাহতে আঘোণ মাহতে নতুন ধনীয়া ওলাই তেতিয়াই ভাল লাগে খাই ঠাণ্ডা দিনত
কি কলে
সেই তো ধনীয়াৰ সোৱাদ বেছি
কি সোৱাদ বেছি
ঠাণ্ডা দিনত ধনীয়াটো বেছি ভাল লাগে
হয় বাৰু ঠাণ্ডা দিন ধনীয়াটো বেছি সোৱাদ লাগে কিন্তু আৰু ধুনীয়া তো যেতিয়া যেতিয়া নাপায় নহয়
উম উম আছে মান ধনীয়া আছে ছে এটা দীঘল দীঘল পাত মানধনীয়া আছে নহয়
অঁ অঁ মান ধনীয়া যিটো আছে সেইটোৱে সেইটো বেছি সোৱাদ হয় ন
উম এ কিছুমানে হয় এইটোও ভাল পায় কিছুমানে সেইটো ভাল পায়
সোৱাদ কোনটোৰ বেছি হয় উম
সেটো ঠাণ্ডা দিন ধুনীয়াতটো বেছি গোন্ধটো ভাল
কোনটো
ঠাণ্ডা দিনত যি ওলাই সেইটো ধুনীয়া
হয় নেকি সেইটো বেছি সোৱাদ হয় নেকি
অ
মই বাৰু মনত নাই কেতিয়া বনাইছো মই সিটোৰে মানু
এতিয়া সেইটো নাই কাৰণে মান ধনীয়াটো খাওঁ
অ অ অ
মান ধনীয়াতো সেই দীঘল দীঘল পাত চিনি পোৱা নে
কি কৈছা
দীঘল দীঘল পাত যে চিনি পোৱা না মানদনীয়া অ সেইটো পাত দুই এটা দিলেও গোন্ধ ওলাই বেছি দিব নালাগে পকতি তেলে সেইবিলাক দিলে বেছি টো ভাল আৰু
কি কৈছা
পক য এইবিলাক কাটি দিওঁ চব খিনি বস্তু কাটি দিলে সেইটো পকৰি
অ বেছি ভাল লাগে সেইটো ধৰাকচোন
উ
আৰু পিছে কি কয় আৰু গধূলি আপুনি পিঠা বনাবনে নাই আজি পিঠা বনাবনে নাই
পিঠা
অ
কেতিয়া
নব নাই
আজি নবনাওঁ আৰু কালি বনাওঁ
নৱনাই বনাবই লাগেচোন বনাব পাৰে
এ নহব ন
আৰু কি কয় আজি বৰষুণ দিব দিব যেন লাগিছে কিন্তু বতৰটো ইমান যে হে হৈছে
ৰ আজি দুপৰীয়া ভাত বনাই কিনে কোনটা কৰি থৈ দিছো পানী ঢালি আহ পানধলি চ ৰা ৰাতিক লাগি আৰু দালি বতাহ আৰু মাছ পুৰি খাম
মাছ পুৰি খাব বা ৰাতি ৰাতি মাছ পৰি খাব পাৰে
আহ
ো নহয় নেকি
আ ক ন কি হব মাছ প দালি ব তাৰখ পানী দালি থ দিছো ভাতত গৰম যে
হ হ হ
ভৰি লাগিব খাই পেলাই টোপনি মৰাই ভাল লাগিব
হ বুজি পাইছো বাৰু
কন্তা ভাত দালি ভতা আৰু মাছ পোৰা আৰু তাতে হেৰি শুকান জলকীয়া পোৰা
অ
সেইটো খাম বুলি ভাবিছো ৰাতিপুৱা লাগি আৰু আৰু গৰম ন বহুত ত আৰু ৰাতি ভাত বনাব ইচ্ছা নাই
তইটো মানে বতটা আছে নে আপোনাৰ ফালে আপোনাৰ ফালে বটাহ দি আছে নে নাই
পতি কিটাইমান লৰা
নাই নেকি আমাৰ আমাৰ পিনে বহুত কটাাহ দি আছে আজি আানে বহুত ধুমুহা আহিব চাগে বতৰো মানে ঢেৰকনি টাইপও বু দি আছে ক বাা হয় কিন্তু বৰষুণ দিলে আকৌ ইমান বানপানী হয় নহয় গুৱাহাটী খনৰ উওলয় তা নহয়
হয় দে গুৱাহাটী আজিকালি গুৱাহাটীতে বানপানী হয় মানুহ গুৱাহাটীত গাঁৱৰ মানুহ চব গুৱাহাটীত তাইছে
ধমুহা দিলে আকৌ ঝু মুহা দিলে আকৌ এইটো ভয় লাগে যে আহ কি হয় মানে বস্তু ব্তু বহুত অনিষ্ট কৰে ন গছ হাবি চাবি বহুত অনিষ্ট হৈ যায় ৰাস্তা বোৰো বেয়া হৈ যায় ভয় লাগে তেতিয়া ধুমুহা দিলে ধুমুহা কিন্তু গৰমোতো থাকিব পৰা নাই দিয়কচোন
ৰবীন নগৰ তৰুণ নগৰ দুবি যোই অলপ
অ নবীন নগৰ একেবাৰে মানে নবীন নগৰ চাইড আৰু সেইটো সেইফালে বহুত বৰষুণ দিয়ে নহয় একেবাৰে এঠো এটোো পানী হৈ আহি যায়
গাড়ী গাড়ী ফাচি যায় যায় ইঞ্জিন বেয়া হৈ যায়
ঘন্টা বৰষুণ নিদি নিদিোতে বৰষুণ মানে বানপানী হয় মানে একেবাৰে এঠ এঠো পানী হৈ থাকে তাৰে পিছত আৰু কি কয় উম সেয়াই আৰু বৰষু পানী পানী পানী
ৰাতি পানীৰ মাজতে থাকিব লগাগা হয়
অ উপায় নাই আৰু মানুহবোৰৰ আৰু একেবাৰে ঘৰৰ ভিতৰলৈ পান্ধী থৈছো একেবাৰে ফ্ৰিজ লো ডুবি যায় কাৰোবাৰ কাৰোবাৰ নিউজত দেখা পাও নহয় বাতৰি কাকতত